হেল্ল' শুনিছো শুনিছো তুমি শুনিছা নে
অ শুনি আছো বাকী খবৰ কোৱা ভালনে
ভালে ভালে
কি কৰি আছিলা
এনে ভাতকেইটা খাই পেলাই অকমান ওলাই আহিছিলো ৰাস্তাফালে
অ অ অ তাকে তাকে ময়ো তোমাৰ অকমান ওলাই আহিছিলো মানে
অ
বাকী পঢ়া শুনা
আপোনাৰ চলি আছে পৰীক্ষা আছিলে এইকিদিনতে উম তিনদিনৰ আগত এইটো পৰীক্ষা গৈছে এতিয়া চলি আছে আৰু
কৰিলো মানে অকণমান মানে টপিকৰ বিষয়ে মানে অ মানে কিতাপ মানে কিতাপ এখনৰ প্ৰবন্ধ এটা দিম বুলি লিখি আছিলো
অ
তাতে মানে মই অকমান বোলো কথা এটা পাতি লও তোমাৰ লগত মানে কথাটো এনেকোৱা ধৰ ণৰ মানে এতিয়া আমি অ অসমীয়া সমানে অলপ অসমীয়া সংস্কৃতিৰ বিষয়ে পাতিব বিচাৰিম মই আমি গম পাওঁ আমাৰ সংস্কৃতিটো কিমান উন্নত হয়নে নহয় হয়নে আমাৰ এতিয়া সংস্কৃতিটো কিমান উন্নত মানৰ আমাৰ ভাষা সাহিত্য কিমান পুৰণি কিমান উন্নত কিমান আমাৰ আ সা হিত্যৰ ভঁৰাল আছে কিমান আমি চহকী সেইটো কথা আমি গম পাওঁ হয় নে নহয়
হয় হয় হয়
এতিয়া মহা মহা মহাপুৰুষ শংকৰদেৱ মাধৱদেৱকে আৰম্ভ কৰি বৰ্তমান সময়ৰ যিমান সাহিত্যিক আছে বা আমাৰ ভাষাবিদ আছে তেঁও তেঁওলো লোকৰ অধ্যয়নে আমাক বা তেওঁলোকৰ সৃষ্টিৰাজিয়ে আমাক এইটো কথা স্পষ্ট কৈ দিয়ে যে অসমীয়া ভাষাৰ মান মৰ্যদা কিমানখিনি আছে হয় নে হয় এতিয়া তুমি এতিয়া এটা ক থা মন কৰিছে নে মই গম পোৱা নাই আমাৰ কিন্তু এই যোনটো সাহিত্য চৰ্চাই হওঁক সংস্কৃতি চৰ্চাত টোৱে হওঁক আগতকৈ কিন্তু কমি আহিছে তুমি কি কোৱা সেইটো বিষয়ে
গোটেই অসমত পুৰা উ উখল মাখলৰ পৰিৱেশ আজিকালি বিহু বুলি ক'লে কোনো হেৰি ত একো উৎসাহ নোহোৱা হল মানুহবোৰৰ
হয় হয় গতিকে আচলতে কথাখিনি সেইখিনিয়ে তুমি যোনটো বিহুৰ কথা এতিয়া উদাহৰণটো দিলাই ন গতিকে বিহুতো একদম তোমাৰ এইটো দেখা পোৱা গৈছে মানে কি হয় যিহেতু বিহু অসমৰ জাতীয় উৎসৱ হয় নে। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত আজি বিহুৰ যিটো অ যিটো অৱস্থা পাইছেহি সেই অৱস্থাটোৰ ক্ষেত্ৰত আমি এটা কথা দেখা পোৱা যায় যে এ বি বিহু বিহু আমাৰ আ বৰ্তমান সময়ত চৰ্চা কমি গৈছে। বিহুৰ ওপৰত আমাৰ মানুহৰ ধাৰণা বা আমি যুৱ প্ৰজন্মক নৱপ্ৰজন্ম চিনাকি কৰাই দিয়াৰ ক্ষেত্রত সময়খিনি যথেষ্ট কম কম হৈছে আমাক হয় নে নে নহয় বাৰু
হয় হয় হয়।
হয় হয় এতিয়া তুমি তুমি কি ভাবা? বা ই আমাৰ ভৱিষ্যতলৈ আমাৰ ভৱিষ্যতলৈ কিবা অন্ধকাৰ নমাই আনিব নেকি?
হয় হয় ই আমাৰ জাতিৰ কাৰণে বহুত এটা লজ্জাজনক বিষয়। অসমীয়া মানুহৰ বাবে কাৰণ নিজৰ সংস্কৃতি ৰক্ষা কৰিবলে বহুত এটা কষ্ট হলো কৰিব লাগে। কাৰণ নিজৰ মাতৃ মাতৃ সংস্কৃতিয়ে মানে নিজৰ এটা হে ৰি স্বাভিমান এইটো যদি আমাৰ যদি এনেকুৱা হেৰি নহয় এইটো কাৰণে এইটো যদি ৰক্ষা নকৰে আমি পিছত কি বুলি ক'ম আমি অসমীয়া বুলি ক'বলৈ লাজ লাগিব।
হয় হয় লাজ লাগিব আচলতে এইটো কথা দেখা পা যে অসমিকে আজিকালি কি হয় তুমি এটা কথা চাবা ছচিয়েল মিডিয়াই হওঁক বা অন্যান্য সেই ক্ষেত্ৰত তুমি এটা মন কৰিছা নে নাজানো আমি নতুন বস্তু সৃষ্টি কৰিব পৰা নাই কিন্তু আমাৰ পুৰণি বস্তু বিলাকো আমি অপভংশলৈ নি আছো। আজি তুমি আমাৰ জবিন গাৰ্গৰ দেৱৰ গীতসমূহ হয় জুবিন গাৰ্গৰ গীতসমূহকে চাবা তেওঁৰ তেওঁ নিজৰ সুৰ বা নিজৰ হেৰিৰ পৰা ফালৰি কাটি নি আজিকালি এচাম গায়কে কি কৰিব পাৰে মডাৰ্ণ কৰিবলৈ গোটেই তাৰ যোনটো থাছেই হওক তাৰ মূল উদ্দেশ্য টো আহ বিখণ্ডিত কৰি পেলাই দেখা পোৱা যায় হয় নে নহয় বাৰু গতিকে তুমি আহ এইটো ক্ষেত্ৰত চোৱা আজি প্ৰথম কথা আমি ভাওনা সংস্কৃতিৰ কথা কওঁ আমি আজ বিহু সংস্কৃতিৰ কথা কওঁ সংস্কৃতিটো আমি ধৰি ৰাখিব লাগে চৰ্চা কৰিব লাগে কিন্তু আমি সেই সেইবুলি তাক নতুন এটা ৰূপ দিবলৈ গৈ অপভংস কৰাটো ভালনে বেয়া তুমি সেইটো কি বিছাৰা সংস্কৃতিয় সংস্কৃতিৰ ক্ষেত্ৰত সেইটো ভাল দিশ নে বেয়া দিশ
সেইটো সংস্কৃতি এটা বহুত বেয়া দিশ মানে জুবিন জুবিন যাক ডাঙৰীয়াই আমাৰ সংস্কৃতি ৰক্ষাবলে বহুত কষ্ট কৰিছে। কাৰণ তেখেতে তেওঁ তেওঁ বোম্বেলে গান গাৱ মাত- ছিলে কিন্তু তেওঁ ক'লে মোৰ অসমৰ অসমত থাকিম বুলি অসমত কি পেলাই গান গাম বুলি এ অসমৰ মানুহখিনিৰ কাৰণে গান গাম বুলি সেইটোৱে মানে তেওঁ বহুত কষ্ট কৰি থৈ গ'ল। তেতিয়া আমি এইটো এতিয়া অপ হেৰি কৰি লাভ নাই
হয় হয় এতিয়া সেই কথাটো তুমি যোনটো ক'লা জুবিন গাৰ্গদেৱৰ আমাৰ যিহেতু অসমীয়া স্বাভিমান মানে তেখেতৰ সেইটো কথা গম পোৱা গ'ল তেওঁলোকে তেওঁ ইমান এটা বলিউড হলিউডত গীত গা- বলৈ স্থান পোৱাৰ পিছতো তেখেতে অসমৰ নিজৰ মাতৃভূমিক এৰি নিজৰ সংস্কৃতি এৰি তেখেতে আজি নগ'লে বাহিৰৰ সেৰিয়লে হয়ে নহয় নহয় তেওঁ অসমতে ইমানখিনি পঞ্চাছ হাজাৰতকৈ অধিক ষাঠি হাজাৰতকৈ অধিক গীত গায়। অসমৰ আহ গীতৰ ভৰালেই হওক বা অকল অসমৰ বুলি নকওঁ অসমীয়া ভাষা বুলি নকওঁ অন্যান্য সংস্কৃতিৰ ক্ষেত্ৰতো তেখেতৰ অৱদান আছে। হয় নে নহয় গতিকে আৰু এটা কথা মোক অসমীয়া সাহিত্য কথা কব যাওঁ আজিকালি তুমি সৰু ল'ৰা ছোৱালীবিলাকৰ এতিয়া মই এটা কি হ'ল কথাখিনি সেইদিনা আমি এটা লৰা সুধিলো আ বুঢ়ী আই সাধু কথা কিন্তু দুৰ্ভাগ্যজনক ভাবে সি বুঢ়ী আই সাধুৰ কথা খুব কম জানে বা বুঢ়ী আই সাধু সি শুনাই নাই লক্ষ্মীনাথ বেজ বৰুৱা কোন, ৰসনাথ লক্ষ্মীনাথ বেজ বৰুৱা কোন তীখৰ চুটি ভাই সাধু শুনা নাই তেওঁ তেওঁলোকে হয় নে নহয়? গতিকে তুমি সেইটো কি ক'বা যে আজিকালি লৰা- ছোৱালী বিলাকৰ পঢ়া- শুনা সেই বাহিৰৰ যোনবিলাক কিতাপ সাধু কিতাপে হওক সেই পঢ়া- শুনা বিলাক ক কমি গৈছে? তুমি কি ভাবা লৰা -ছোৱালী বিলাকে নিজৰ অকল পঢ়া শুনাৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে সেইখিনি কমি গৈছে নে আমাৰ সংস্কৃতি বিভিন্ন কুপভাৱৰ মানে সংস্কৃতিৰ ওপৰত মানুহৰ মন মনোভাৱটো কমি অহা কাৰণে কমি গৈছে কি ক সেইখিনি কথা।
মানুহৰ মনোভাৱটো কমি অহালে কমি গৈছে কাৰণ মাক বাপেকেও এইটো তেওঁলোকক দিব লাগে বুঢ়ী আই সাধু কথা। আমি সৰুতে বুঢ়ী আই সাধু শুনিয়ে ডাঙৰ হয়। এইবোৰ সৰু ল'ৰা- ছোৱালীবোৰক বুঢ়ি আই সাধু এনেকে কিবা কিবি আমাৰ অসমৰ হেৰি শুনাব লাগে। লক্ষ্মীনাথ বেজবৰুৱা বহুত ডাঙৰ এজন সাহিত্যিক আছিলে আমাৰ অসমৰ। অসমৰ নহয় গোটেই ভাৰতৰ ডাঙৰ হেৰি আছিলে। এজন সাহিত্যিক, তেখেত তেখেতক চিনি নাপায় বুলি কৈছে তেওঁ মানে তেওঁ মাক বাপেক গাত হেৰি দুখ কাৰণ মাক বাপেকে এইটো হেৰি কৰিব লাগে এইটো তেওঁলোকক শিকাব লাগে। এইটো বুঢ়ি আই সাধু শুনাব লাগে।
দে সেই কথাটো তুমি এ একজেকলি এটা ভাল কথা কলা যে অভিভাৱকৰ ঘাট প্ৰত্যক্ষ ভাৱে সেই কথাটো প্ৰভাৱ পৰে। কাৰণ কি হয় সৰুতেই যিহেতু ঘৰখনৰ পৰাই গোটেই ছাত্ৰ ছাত্ৰী দ্ৰৰিদ্ৰৰ পাৰি গোটেই কথাখিনি যিহেটো আহি পৰে, সেই ধৰক অভিভাৱকৰ যদি গুৰুত্ব নাথাকে বা অভিভাৱক যদি কিতাপ এখন তুলি নিদিয়ে বা সময়খিনি যদি নিজৰ সন্তানক যদি নিদিয়ে তেনে ক্ষেত্ৰত সন্তানৰ সেই প্ৰভাৱ খিনি বা সেই গুণসমূহ আয়তৰ কৰাৰ ক্ষেত্ৰত কোনোবাখিনি ব্যৰ্থ হব।
হয় হয়, হয় হয়।
হয় হয় তেনে ক্ষেত্ৰত আমি সাহিত্য সাহিত্যৰ পথাৰখন আমি যথেষ্টভাৱে লজ্জি ত আমি আচলতে হয় ন হয় ন নহয়? গতিকে মই ভাবো আচলতে ইয়াৰ বিষয়ে আমি অধ্যয়ন কৰা সময় আহি পৰিছে। এতিয়া এতিয়া এতিয়া ধৰা আ জুবিন গাৰ্গ আজিলৈকে যিমানলৈকে আছিল তেখেতে আ আচলতে তেখেত এজন সংগীতজ্ঞই নহয়, যে তেওঁ সাহিত্যৰ ক্ষেত্ৰত তেখেতে কিমানখিনি আ ঔ কবিতা তেখেতে ৰচনা কৰিলে, সিমানখিনি তেখেতে আজি তোমাৰ অসমীয়া চলচ্চিত্ৰ জগতলৈ কিমানখিনি শেষত একেবাৰে মৃ টোৰ মুহূৰ্তলৈকে আগমহূৰ্তলৈকে তেখেতে আজি অসমীয়া চলচিত্ৰ জগতৰ অৱদান আগবঢ়াই গৈছে। হয়নে বাৰু গতিকে সেই ক্ষেত্ৰত তুমি অকণমান মই এইটো তোমাক জাষ্টিফাই কৰি দিছোঁ জুবিন গাৰ্গ জাষ্টিফাই দিছো এজ এ অসমীয়া তেহেঁতে কিমানখিনি আমাক প্ৰদান কৰিলে বা আমি সেইমতে তেখেতক আমি কিবা আ দিব পাৰিলো নে নাই বা আমি ব্য সকলো নেকি তেখেতক দিয়াৰ ক্ষেত্ৰত তুমি কি কব?
তেওঁ আমাৰ অসমৰ মানুহৰ কাৰণে বহুত বহুত মানে কাম কৰিছে কাৰণ তেখেতক আমি দিব পৰা কথা কৈছা তুমি এ এতিয়া ন মাহ উকলি গ'ল আমি তেওঁক ন্যায়টোকে দিব পৰা নাই। সেইটো এটা বহুত লজ্জাজনক বিষয় আমাৰ তেওঁ অসমৰ কাৰণে কিমানখিনি কাম কৰি থৈ গ'ল কিন্তু আমি তেওঁক এতিয়ালৈকে ন্যায়টো দিব পৰা নাই। এতিয়া বহুত লজ্জাজনক কথা।
এই কথাটো কৈছে আচলতে আমাৰ বাবে এটা দুখৰ বিষয়ে, লাজৰ বিষয়ে আচলতে যে তেখেতে ইমান খিনি কৰিলে আনকি তেখেতে হাৰ্থথ্ৰব বা তেখেতৰ মৃত্যুৰ সময়ত আটাইতকৈ বেছি জনসংখ্যা গোট খোৱা সমাগম হোৱা সেই হিচাপে স্বীকৃতি পালে যদি আমি তেখেতক আচলতে ইমান খিনিলৈকে ন্যায় দিব পৰা নাই অসমীয়া হিচাপে আমি এই ক্ষেত্ৰত ব্যৰ্থ হয় নে নহয় বাৰু হয় এতিয়া তেখেতে আ আমি সেই প্ৰথাটোৰ পৰা অকণমান ভালেকৈ ৰাখি কৈছো তেখেতৰ বহুত কথা কৈছিলে অসমীয়া জাতিৰ সংকটৰ কথা তেখেতে কৈ আছিলে যে এ কিতাপ নপঢ়া জাতিক গামোচা ধৰি ৰাখিব নোৱাৰে সেই কথা তুমি কি কিমান ভাবা যে আমি অকল আমাৰ অসমীয়া জাতি বিহু বুলি কৈয়ে আমি অকল ধৰি ৰাখিব পাৰিম যে শিক্ষাৰ ক্ষেত্ৰখনতো আমি যথেষ্ট বা সাহিত্যৰ ক্ষেত্ৰখনো যথেষ্ট আমি কি কৰিব লাগিব মনোযোগ দিব লাগিব যাতে অসমীয়া জাতিটোৰ ভাষা সংস্কৃতিৰ দিশত আগবাঢ়ি যায় কাৰণ যে অকল কেৱল বিহু এটাই আমাক ধৰি ৰাখিব নোৱাৰে বা গামোচাখনে আমাক ধৰি ৰাখিব নোৱাৰে সেই কথাটো বহু লোকে কৈ থৈ গৈছে তুমি কিমান বিশ্বাস কৰা সেই কথাটো যে আমি লগে লগে আমাৰ শিক্ষাৰ দিশটোৱে হওক বা আমাৰ সাহিত্যৰ দিশ হওক সেই কথাখিনি আগবঢ়াই নিব লাগিব
মই এইটো জুবিন গাৰ্গৰ কথাত এইটো বহুত মানে ভাল কথাাই কৈছে তেওঁ অকল গামোচাৰে তুমি হে কৰো ন সংস্কৃতিও সমানতে আগবাঢ়ি যাব লাগিব। শিক্ষাও আগ বাঢ়ি যাব শিক্ষা নাই। পা নহয় কোনো জাতি আগবাঢ়ি যাব নোৱাৰে শিক্ষা নহলে। সেইটো।
গতিকে সেই ক্ষেত্ৰত। মই বিশ্বাস কৰো যে আমি আচলতে সাহিত্য সংস্কৃতি সকলো উভয়ে আগবাঢ়ি নিব লাগিব তেতিয়াহলে। সংস্কৃতি বিশ্বৰ দৰবাৰত আমি কি কৰিব পাৰিম নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম আচলতে হয়নেে নহয় বাৰু এতিয়া এতিয়া এতিয়া শেষৰ খিনিলৈ আগবাঢ়িছো। মানে এতিয়া আমি অকণমান ভাওনা সংস্কৃতিৰ বিষয়েব বিচাৰিছো তুমি অ এতিয়া কোৱা আমাৰ সমাজত ভাওনাৰ প্ৰভাৱ কেনে আমি ভাওনাৰ পৰা প্ৰথম কথা কি কি শিকিব পাৰোঁ প্ৰথম দ্বিতীয় কথা ভাওনা বৰ্তমান সময়ত কবটো কমিছে নেকি বা কি কি কাৰণত কমিছে মানুহৰ সময়ৰ ভাৱত মে মানুহৰ মনোযোগিতা অমনোযোগী ভাৱৰ কাৰণে বা এনেকৈ ভাওনা সংস্কৃতি যিসকলে ধৰি ৰাখি আছে তেওঁলোকেই ধৰি ৰাখিবনে অন্য মানুহে তাক সহযোগ কৰিব ভাওনীয় সংস্কৃতিৰ ভবিষ্যত বিষয়ে অকমান মই তুমি জানা মনত যি ভাবিছা আ সেইখিন বিষয়ে কোৱা।
হয় ভাওনা সংস্কৃতি মানে এইটো আমাৰ
এটা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ জনে তেওঁলোকে ৰচিত কৰিছে সেই ভাওনা সংস্কৃতিটো আমাৰ হেৰি কৰিব লাগে এইটো ৰক্ষা কৰিব লাগে আৰু আজিকালি সময় আৰু গুৰুত্ব নাইকিয়া হৈছে মানুহৰ সেইবাবেও আমাৰ বহুত মানে এইবোৰ হেৰি নকোৱা হৈছে কৰা হৈছে
হয় নিশ্চিত ৰূপে আচলতে এই ভাওনা সংস্কৃতি একদম এটা মহান পুৰুষীয়া পৰম্পৰা মহাপুৰুষীয়া সংস্কৃতি গতিকে আমাৰ এটা সেই দায়িত্বতটো আছে যে অসমীয়া হিচাপে। আমি বৈষ্ণৱ হিচাপে সেই মহাপুুৰ সংস্কৃতিটো আমি কিমান দিনলৈ বৰ্তাই ৰাখিব পাৰো আচলতে আমাৰ কাৰণে এটা আমাৰ কাৰণে এটা আচলতে এ প্ৰতিযোগিতাত এতিয়া আচলতে কিমান সম সময়ৰ সাপেক্ষে। যিমানে আমি উন্নত হৈছোঁ আমি সংস্কৃতি পৰম্পৰা লাহে লাহে এৰিছোঁ তাক অধিক। সজত মে খামুচি থৈ ৰাখিছো সেইখিনি কথা গতিকে আজিলৈ ৰাখিছো। পুনৰ লগ পাম এটি নতুন বিষয়ৰে।
হয় হয় ঠিক ধন্যবাদ।